হেল্ল'অ নমস্কাৰ।
নমস্কাৰ হয় হয়। কি কৰি আছিলে আপুনি?
এই অলপমান কাম কৰি আছিলোঁ।
হয় হয় আপোনাৰ পথাৰত এনেই গছ বন গজিছে নেকি অলপ বন মানে লাগিছিলে অলপ? আমাৰ গৰু আছে যে গৰু বোৰক খোৱাৰ কাৰণে হয় হয়।
এ মই ভাবিছিলোঁৱেই বনখিনি অলপমান মানুহ এটাক লগাই পেলাই কাটি দিওঁ বুলি।
হয় আপুনি ভাল কৈছা অলপ। বনখিনি আপুনি পেলাই দিয়াতকৈ হয় হয় মোক দি দিব পাৰে হয়। যিহেতু আমাৰ পাঁচ জনী গাই গৰু আছে ন মানে খোৱাৰ বোৱাৰ বহুত মানে হেৰি লয় থাকিব লাগে যতন লৈ থাকিব লাগে সেইকাৰণে মানে অলপ ঘাঁহ বিচাৰিছোঁ বোলোঁ। মাজে মাজে বাৰু কেতিয়াবা হয় হয় বজাৰৰ যোনবোৰ পেলনীয়া শাক পাচলি সেইবোৰো দিও, শনিবাৰে শনিবাৰ হয় যিহেতু।
হয় হয়।
এয়া আন কেইদিন দিবৰ কাৰণে মানে অলপ ঘাঁহ বন লাগে।
হয় তেওঁ মানে হেৰি হয় এই জাৰিমান পাচলি নোখোৱা ৰাসায়নিক সাৰ প্ৰয়োগ কৰি পেলাই তেনেকুৱা নহয় জানো সেইবিলাক আৰু গৰুক খুৱালে গৰু বেমাৰ আজাৰহে বাঢ়িব।
হয় হয় ঠিক কৈছে ঠিক কৈছে মানে আমাৰ
গৰু মানে হৈছে গৰুৰ হয় সেই ঘাঁহটো মানে গৰুৰ একে প্ৰধান খাদ্য।
হয় হয় হয় হয় হয় হয় আমাৰ ছাগলীও কেইজনীমান আছে বাৰু। ছাগলীকেইজনী বাৰু এতিয়া পোৱালি দিছে দুজনীয়ে। আপোনাৰ ছাগলী গৰু লাগিলে ক'ব।
হওঁক জনাম দিয়ক, মোৰ এনেও মানে ভণ্টি এজনী আছিলে।
হয় হয় হয়।
ভণ্টিজনীয়ে কৈছিলে ছাগলীৰ কথা মই ইমান গুৰুত্ব দিয়া নাছিলো এতিয়াও।
হয় হয়, হয়, হয়। আচলতে এইবোৰ জন্তু, জীৱ জন্তু পুহিব লাগে। জীৱ জন্তু পুহিব লাগে আপুনি গাখীৰ পাব। এই গাখীৰ দি আপুনি বিভিন্ন বস্তু বনাব পাৰিব। এতিয়া মই হোটেলত দিওঁ গাখীৰবোৰ। হোটেলত দিওঁ আৰু দুঘৰ মানুহ আছে তেওঁলোকক দিওঁ।
অহ।
আ হোটেলৰ গাখীৰবোৰ আমাৰ মিঠাই বনোৱাত ব্যৱহাৰ হয়।
হয়।
তাৰপিছত আপোনাৰ ফেক্টৰী এটা আছে, সেই ফেক্টৰীটোত দিলে আপোনাৰ গাখীৰটোৰ লগত কিবা মিক্স কৰি পেলাই আপোনাৰ পেকেটিং বনায়, গাখীৰৰ পেকেট বনায় আপোনাৰ।
হয় হয় আপুনি এনে মানুহক এনে ঘৰৰ মানুহক নিদিয়ে নেকি?
ঘৰৰ মানুহক দিও। এনেকে মানে বিক্ৰী কৰোঁ আৰু ফ্ৰীতে টো একো বস্তু দিয়া নহয় বিনামূলীয়া। যিহেতু কষ্টৰ বষ্ট ন, হয় হয়।
আপুনি মানে অকল ফেকটৰীত দিয়েনে, এনে ঘৰৰ মানুহ বিলাককো দিয়ে?
নাই নাই মই ঘৰৰ মানুহক দিওঁ তাৰপিছত আমাৰ হোটেল আছে হোটেলত দিওঁ অলপ। আৰু ফেক্টৰীত দিওঁ অলপ এনেকৈ মানে অলপ বিলাই দিওঁ মানে।
গৰু কেইজনী আছে বুলি কৈছিলে?
গৰু আমাৰ পাঁচজনী আছে গাই গৰু।
পাঁচজনী ন, অহ কি জাৰ্ছী গৰু নেকি?
হয় হয় জাৰ্চি গৰু বৰ্তমান আৰু দুজনী ল'ম বুলি ভাবি আছিলো।
হয় এজনী গৰুবা চাগে টো হয় এজনী গৰুবাটো সাত লিটাৰ আঠ লিটাৰ মান গাখীৰ ওলাই চাগে?
হয় হয় আৰামচে আৰামচে পাই আপুনি সাত লিটাৰ, আঠ লিটাৰ গাখীৰ। কেতিয়াবা বাৰু কম ওলাই কেতিয়াবা বেছি ওলাই বাৰু।
হয় হয়।
হয় হয় আমাৰ গাখীৰখিনি একদম মানে কোনো পানী মিক্স কৰা নহয় পানী মিলোৱা নহয়। ধুনীয়া গাখীৰ আপুনি আপুনি লয় যদি ল'ব পাৰে।
হয় দুদিনমান মোৰ এইফালে বেমাৰ এটা হৈ আছিলে মোৰ ভন্টিজনীৰ।
হয় হয় হয়।
এ ডক্টৰে কৈছিলে গাখীৰ খুৱাক বুলি।
হয়।
সেনেকৈ আপোনাৰ বহুত জেগাৰ পা বহুত ঠাইপ পৰা গাখীৰ ল'লোঁ।
হয়, হয় এই ছাগলী গাখীৰটো খুৱাব, এইটো কাৰণে।
হয়, গাখীৰটো লৈ পেলাই মানে খোৱালো, কিন্তু কাম নিদিলে মানে, সেইবিলাক ই মেডিচিন মাৰা, গাখীৰ নহয় জানো। আৰু মানে আপোনাৰ, দোকানত বিলাক মানে দোকানৰ বিলাকে মানে গাখীৰটো, বেলেগৰ পৰাহে আনে, ফেক্টৰীৰ পৰা।
এইবোৰ গাখীৰ নহয়, এইবোৰ আচলতে কিবা
হয়, হয়। সেইটোতো আপোনাৰ, যিটো মানে এতিয়া চ এই যে, বাথৰুমত যে আমি ব্যৱহাৰ যে কৰোঁ ডিটাৰজেণ্ট।
হয়, হয়, হয়।
সেই ডিটাৰজেনে গাখীৰ মিলাই কাৰণ, গাখীৰটোত ফেন উঠাবলৈ, ভাবকচোন। কিমান, অপব্য বস্তু এইটো।
হয়, হয়, হয়।
মানে ফেন, এইটো মানে আপোনাৰ এইফালে, মহাৰাষ্ট্ৰৰ ফালে, এখন কাৰখানাত ধৰিলে নহয় এনেকে, বাতৰি কাকতত, পোৱা নাই নেকি? হয়, হয়, এনেকুৱা বহুতো কেমিকেল দিয়ে, বুজিছে। যাতে গাখীৰটো ডাঠ হবলৈ
হয়, হয়।
ডাঠ হ'বলৈ, ফেন উঠিবলৈ, গাখীৰ মিঠা হ'বলৈ এনেকুৱা বজাৰত বিক্ৰী কৰে।
হয়, এইটো গাখীৰৰ লগতে আচলতে নকৰে চব বস্তু আমি আমি জুচবোৰ খাওঁ, জুচবোৰতো মিক্স কৰে এইবোৰ, হয়, হয়।
এইটো বহুত বেয়া বিষাক্ত বস্তু, এনেকে মানে মই বহুত ঠাইৰ পৰা, গাখীৰ খুজিলোঁ। সকলোতে পানী মিক্স কৰে বুজিছে, পাউদাৰ মিলাই। মই এতিয়া আপোনাৰ কথাটো গম পাই বহুত ভাল লাগিলে, আপুনি মোক দিবচোন আধালি
হয়, হয়। আমি হয়, আমি পনিৰো বনাওঁ, পনিৰ লাগিলে ক'ব পাৰে।
হয় নেকি?
হয়, হয়। পনীৰটো বাৰু প্ৰত্যেক, হয়, হয়, আপুনি দৈ লাগে যদি দৈ পাব।
অ', অতি সুন্দৰ অতি সুন্দৰ।
আপুনি এখন দোকান এখন খুলি লওঁক বুজিছে, আমাৰ এইফালে, আমাৰ তাত
হয়, মই এইবোৰ হেৰি যিহেত আজিকালি ডিজিটেল যুগ নহ, মই এইবোৰ অনলাইনত বিক্ৰী কৰা হয়, মোৰ এইবোৰ কিছুমান। বস্তুত, যেনেকে দৈ দ দৈ টেমা। পনিৰৰ টেমা এইবোৰ আমি বিক্ৰী কৰো অনলাইনৰ যোগেদি।
হয়, হয়।
পিছে এতিয়া খেতি বাতিও কৰিছো, গৰুৰ সাৰ বোৰ আমি খেতি বাতিত দিও। যিহেতু জৈৱিক সাৰ ন, ৰাসায়নিক সাৰকন দিলে শস্য বেয়াহে হ'ব। মানে মানুহৰ স্বাস্থ্যৰ কাৰণে বেয়া হব, বেমাৰ আজাৰ হ'ব, আচলতে প্ৰকৃত বস্তু ইউজ কৰিব লাগে, ৰাসায়নিক
আপুনি পিছে, কিবা খাই আছিলে নেকি?
নাই, পানী অলপ খাইছো, অলপমান মানে মুখখন মানে মোৰ এয়া মানে দাতঁ এটা যে ভাঙিল কালিও মানে দাতঁ এটা ভাঙি গ'ল বুজিছে।
হয়, আচলতে গৰমৰ দিনত যিহে গৰম পানীটো আপুনি খাব লাগে দিনে আপুনি সাত লিটাৰ হ'লেও পানী খাব চেষ্টা কৰিব চোন, আপোনাৰ হয়। হয়, গাত হয় হয় গাত পানীৰৰ পৰিমাণটো কমি গ'লে আপোনাৰ মাথা ঘূৰাবও পাৰে। যিহেতু
হয়।
সেইকাৰণে।
মইতো আপোনাৰ সাত লিটাৰ পানী নাখাওঁয়ে মই আপোনাৰতো দিনত দেৰ লিটাৰ যেনে তেনে যায়হে পেটত
হয়, হয়, এইটো আপুনি বহুত বেয়া কাম কৰিছে বাৰু যিহেতু। আপোনাৰ শৰীৰৰ লগত আপুনি সেইটো কৰিব নোৱাৰিব আপোনাৰ শৰীৰৰ অসুস্থ হৈ পৰিব।
মনতেই নপৰে পানীটো যে আমাৰ কাৰণে প্ৰয়োজনীয়, পিয়াহ লাগিলেহে আমি পানীটো খাওঁ, কিন্তু পানীটো যে অতি প্ৰয়োজন আমাৰ দেহৰ কাৰণে।
হয়, হয়, ঠিক কৈছে এইটো।
আমাৰ দেহটো আপোনাৰ পানী আৰু মাটিৰে গঠিত দিয়কচোন বাইবেলৰ মতে।
বেছি পানী নাখালে আকৌ আপোনাৰ পেটত পাথৰ হ'ব চাঞ্চটো আছে। পেটত পাথৰ হয় আজিকালি মানুহৰ সহজতেই, পানী নাখায় কাৰণে।
হয়, হয়। এইটো মোৰ ভাইটি যে চিনি পায় নে নেপায়?
হয়, হয়, পাইছো পাইছো।
এই মোৰ ভাইটিৰ এই পেটত পাথৰ ওলাল নহয় সেইদিনাখন হস্পিতাললৈ লৈ গ'লো।
হয়, হয়।
কৈছে কি বোলে পেটৰ বিষ পেটৰ বিষ তাৰপিছতে তাক লৈ গ'লো হস্পিতালত।
হয়, হয়।
তাৰপিছত ডাক্তৰে মোক ক'লে কৈছে কি ল'ৰা বোলে পেটত পেটৰ বিষ হয় বোলে ল'ৰাটোৰ পেটত পাথৰ আছে। তাৰপাছত তাৰপিছত মই আৰু ভয় খাই গ'লোঁ। ডাক্তৰে মোক তাৰ পিছত জনালে যে ইমান ডাঙৰ পাথৰ নাই হোৱা। ডাক্তৰে কৈছে আপোনালোকৰ কপালখন বহুত ভাল বোলে। যে আপোনালোকে ইমান সোনকালে আহিলে সোনকালে অহাৰ ফলত মানে পাথৰটো অনিষ্ট কৰি দিব পাৰি। বুজিছে মানে যদি দেৰি কৰা হেতেন মানে পাথৰটো ডাঙৰ হৈ গ'ল তেনে আৰু লাহে লাহে টো মানে বিষাক্ত হৈ গ'ল হেতেন বস্তুটো।
হয়, হয়, হয়।
আমাৰ দেহৰ ক্ষতি কৰিলেহেঁতেন।
হয়, হয়।
তাৰপিছত আৰু মই ভগৱানক মই কৃপা চৃপা কৰি একদম যে আমি একদম সোনকালে যে গ'লো।
হয়, হয়।
সেইটো আৰু বহুত ভাল কথা দিয়ক ভগৱানে ৰক্ষা কৰালে আৰু।
হয়, মোৰ মাৰো বাৰু চকুৰ প্ৰব্লেমটো হৈ থাকে বাৰু সেইকাৰণে মই মাছ খাব দিওঁ। যিহেতু আমাৰ ঘৰতেই পুখুৰী এটা আছে।
হয়, হয়।
পুখুৰীবোৰ আমি মাছ মাৰি পেলাই মানে সৰু সৰু পোনা আছে পোনাবোৰ পোৱা যায়। তাৰ পিছত কেইদিনমান আগত ডাঙৰ মাছৰ পোৱালি কেইটামানো এৰিছিলো আমাৰ তাত কেঁকোৰা আছে মাছ। ঢেৰ মাছ আছে ৰৌ, শিঙি এইবোৰ মাছ পোৱা যাব আপুনি।
হয় হয়।
হয়। কেইদিনমানৰ আগতে আমি মাছ মাৰিছিলোঁ সেইবোৰ মাছ আমি বজাৰতে বিকিলোঁ বাৰু, কাৰণ এইবোৰ আমাৰ- ঘৰৰে মাছ ন, লোকেল মাছ। এইবোৰ- চালানীয়া মাছতকৈ চালনীয়া মাছবোৰ যিহেতু বেয়া। বিভিন্ন ৰাসায়নিক- প্ৰয়োগ কৰা হয় এইবোৰত ঔষধ চৌষধ দিয়া হয়, সেয়ে ঘৰ ঘৰৰ মাছবোৰ খাব লাগে।
হয় ঘৰৰ মাছবোৰে খাব লাগে হয়, আজি এজনী আকৌ বজাৰৰ মাছত- হয়, বজাৰৰ মাছত বাতৰি কাকতত পাইছিলোঁ- মানুহে এঘৰত বোলে ৰাতিপুৱা ৰাতিপুৱা বোলে মাছ বেপাৰী এটা গৈছিলে মাতিলে। মাছটো বোলে কাটিছে কাটা মাছটোৰ ভিতৰৰ পৰা আপোনাৰ পলিথিন ওলাইছে।
হয় হয় হয়।
মানে মাছটো মানে কে একে মানে বেয়াই পলি প্লাষ্টিক- লেতেৰা জাবৰ জোথৰ মাছৰ ভিতৰত-
হয় হয়, আচলতে এই কাৰণটো কি কাৰণটো হৈছে কি আমাৰ যোনবোৰ হয় হয় পানীৰ প্ৰদূষণ প্লাচ- ষ্টিক বোৰ মানুহে য'তে ততে পেলাই দি দিয়ে নালা নাৰ্দমাত প্লাষ্টিক জমা হৈ যায় বানপানী হয়, সেইটো কাৰণে। এ বানপানী তাৰ পিছত প্লাষ্টিকবোৰ আকৌ গৈ গৈ নদীত পাই গৈ, সেইবোৰ আকৌ মাছ- তৰ মাছে খায় সেইবোৰ। এনেকেই বিভিন্ন মাছ মৰিছে, আৰু আমাৰ যোনটো ব্ৰহ্মপুত্ৰত- শিশু নামৰ এইটো মাছটো আছে।
হয়।
নতুন অঁ লাহে লাহে কমিব ধৰিছে এইটো পানী প্ৰদূষণৰ ফলত।
হয়, এইটোৱে কথা গংগা নিচি- ইমান মান পবিত্ৰ নদীখনত যিদৰে প্ৰতিদিনে ইমান লেতেৰা জাৱৰ জোথৰ পেলায়- সেইটোতো উচিত হোৱা নাই নহয়।
হয়। যিহেতু আপুনি চালনীয়া মাছৰ কথা কৈছিল, কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে চালনীয়া মাছবোৰ খাই বেছিহে ভাল পোৱা হৈছে। বেছি সোৱাদ পাই। আমাৰ এইবোৰ যোনবোৰ লোক- কেলবোৰ সেইবোৰ খাই পেলাই সোৱাদটো নাপায় আচলতে।
হয়, এই লোকেলটোক সেইটোৱে টো কথা, - যিটো মানে মুখৰ জুতি লাগিলে নহ'ব নহয়, আমাৰ যিটো ভিতৰে ভিতৰে- দেহৰ শক্তি, দেহৰ বিকাশৰ কথা আছে।
হয়, আছে কিছুমান ল'ৰা ছোৱালী তেনেকে চালনীয়া মাছটো খায়। হয় হয় ঠিক কৈছে, আপুনি ব্ৰইলাৰটো ধৰিব পাৰে।
টো দেহটো আপোনাৰ ভালকৈ সেইটো সোৱাদ নাই। কিন্তু সেইটো পিছলৈ আমাৰ দেহক পুষ্টিকৰ খাদ্য হিচাপে-
হয়, হয় হয়। আজিকালি আমাৰ ল'ৰা ছোৱালী বোলে লোকেল চৰাইটো নাখায়, কাৰণ লোকেল চৰাইটোৰ গাত বোলে মাংস নাথাকে। ব্ৰইলাৰটো খাই, ব্ৰইলাৰৰ গাত বোলে মাংস থাকে বোলে। মাংসটো খায় জুতি পাই বেছি যে, সেইকাৰণে লোকলটো নোখোৱা হৈছে।
কিমান শক্তি লুকাই আছে?
হয় হয়, লোকেলত বহুত প্ৰটিন পোৱা যায়।
ব্ৰইলাৰটোওতো এটা আপোনাৰ কৃত্ৰিম এটা তৈয়াৰী এটা জীৱ।
হয় হয়, ঠিক কৈছে।
সেয়ে আৰু সেইটোয়ে আৰু দিয়ক। ঘৰৰ খবৰ ভাল নে বেয়া?
ঘৰৰ খবৰ চব ঠিকে ঠাকে চলি আছে বাৰু এতিয়া বাৰু হ'ব বাৰু
অ হয় নেকি